হেল্ল' অ', মোৰ মাততো আহিছেনে?
অ', অ', তোমাৰ আহিছে, মোৰ আহিছে?
অ', অ', আহিছে আহিছে।
অকে কি খবৰ?
খবৰ আছোঁ ভালেই, এতিয়া অকনমান মানে বাহিৰ বাহিৰত বহিছোঁ বৰষুণ দিবলৈ ওলাইছে চাগে, সেইবাবে অকণমান ঠাণ্ডা বতাহটো ল'ব লবলে আহিছোঁ।
অ', অ', অ, মই বিচনাতে ঘৰত বহি আছিলোঁ। এনে মেচ চাই আছিলো। সেইটোৱে আনটি -আংকেলৰ কি খবৰ?
আছে ভালে তেওঁলোকেও। অ, তোমাৰ কথা সুধি আছিলে নহয় তুমি কেতিয়া আহিবা -কেতিয়া আহিবা? সেই যে দূৰ্গা পুজাতে আহিছিলা তাৰ পিছত অহাই নাই ঘৰলে।
অ, ন' এদিন যাব ব লাগিব মিঠাই চিঠাই লৈ আনিম আৰু একেবাৰে।
অ, কিহৰ মিঠাই ৰিজাল্ট দিয়াৰ নেকি?
অ, মই মানে এই অলপ জ এটা চাকৰি পাইছোঁ তাৰমানে।
অ, চাকৰি পচ
পোৱা নাই এটা পাৰ্ট টাইম আৰু চাকৰি পাইছিলোঁ। ত' সেয়াই আৰু তো ভাবিছোঁ মিঠাই খোৱাই দিম আৰু।
মিঠাই কি আমি ভাত খাব কলৈ যাম আকৌ মিঠাই কেলে খোৱাবা, চাকৰি প্ৰথম চাকৰি পাইছা জীৱনৰ।
পিছে ক'ত যাব লাগিব ঘৰৰ পৰাই নে ক'ৰবাত যাব লাগিব।
অ' কৰ'বাত যাব লাগিব মানে অফিচটো মানে ওচৰতে আছে তাৰ মানে ত এনে আৰু এটা ৰিচিপচনিষ্ট টাইপৰ কাম কৰিব লাগিব। সেইটোয়ে আৰু প্ৰথম তিনিমাহ মানে ট্ৰেইনিং পিৰিয়ড। থাকিব। ঠিক আছে দেন তাৰপিছত সেই একচেলি তেতি তেতিয়া মানে পইচা নিদিয়ে সেই তিনি মাহত। তেতিয়া তিনি মাহৰ পিছত যেতিয়া কাম কৰিম তেতিয়াহে দিব তাৰমানে প্ৰৱেশ যেতিয়া শেষ হব তেতিয়া মানে দিব। সেইকাৰণে মানে আগে-আগে কোৱা নাই আৰু তোমালোকক সেয়াই।
তাকেই। একো নাই যিহেতুকে পাইছা যিমান যিয়ে হওঁক আৰু ইমান বয়স কম তোমাৰ তথাপিও যে তুমি ইমান খিনি পাইছা সেইটোৱে বহুত, আজিকালিতো তোমাৰ বয়সৰ ল'ৰা-ছোৱালী এতিয়াও পঢ়িয়ে আছে। তুমি পঢ়াখিনি ইমান সোনকালে শেষ কৰিলা এতিয়া চা চাকৰিও পালা ইয়াৰে পিছত আৰু বহু আগলৈ যাব আছে।
অ' সেয়া। বাকী তুমি কি কৰি আছা? পঢ়ি আছা নেকি?
অ' মই পঢ়ি মোৰ পঢ়া শেষ হ'ল নহয়। মই এতিয়া এবছৰ হ'ল মইয়ো চাকৰি কৰি আছোঁ বাৰু।
অ', অ', অ', কৈছিলা মোক।
অ, মোৰ মানে তেনেকুৱা ইমান এটা কষ্টকৰ নহয় আৰু কামটো এনেই যিহেতু কে জানাই গভৰ্ণমেণ্ট চাক কৰি কেনেকুৱা আমি মানে সদায় এনেকৈ যাব নালাগে মোৰ হস্পিতেলতে হয়। মানে সপ্তাহত তিনিদিন যাব লাগে আৰু। এ তেনেকৈয়ে আৰু। মই আৰু মাজতে বেলেগ-বেলেগ অ, কামো কৰি আছোঁ অকণমান-অকণমান পঢ়া পঢ়া-শুনাৰ ফালেও মই মানে গোটেই এৰি দিয়া নাই কিবা কিবি কৰ্চ এনে ডিপ্ল'মা এইবোৰ কৰিছোঁ আৰু এনেকৈ চলি আছে সকলোবোৰ।
নাই-নাই ঠিকেই কৰিছা। পঢ়া-শুনাটো যে এৰা নাই আৰু এৰিবও নালাগে বাৰু নিজকে মানে সেই মানে বস্তুটো মানে চলান্ত ৰাখিব লাগে আৰু। আৰু কি উম। স্কিল বুলি যে কয় সেইটো মানে ডেভেলপ কৰি থাকিব লাগে মানে। কাৰণ যিহেতো মানে জবতটো ইমান ফাষ্ট পেছত মানে চেঞ্জ হৈ আছে তো ত'সেইকাৰণে নিজকে মানে টাফ স্কিল কৰিব লাগে তাৰমানে।
ঠিকেই ঠিকেই।
উম।
আমাৰ মানে এতিয়া কেনেকুৱা হৈছে যে, জানা খিনি বাৰু ঠিকে আছে জানোৱে সেইখিনি কিন্তু এতিয়া নতুনকৈ শিকিবলৈ কিমান বস্তু আহি গৈছে প্ৰতিদিনে নতুন নতুন কিবা নহয় কিবা এটা থাকেই শিকি বলে, বুজিবলে আৰু মই মানে মই তোমাক ডাঙৰ বুলি মই তোমাক এটা কথা কওঁ যে কেতিয়াও শিকিবলৈ লাজ নকৰিবা।
একদম একদম সেইটো মই মানো উম।
সেইটোয়ে আৰু মানুহৰ মানে কি শিকাৰ কোনো বয়স নাথাকে কোনো মানে এই না থাকে তুমি পঢ়া-শুনা কৰিছা, শেষ কৰিছা বুলি যে শিকা বন্ধ হৈ গ'ল। এনেকুৱা নহয় তুমি শিকি থাকিব লাগিব, কাম কৰি থাকিব লাগিব আৰু এনে কোৱা হ'ব যে তুমি তোমাতকৈ কোনোবা সৰুৰ পৰাও শিকিব লাগিব পাৰে। সেইটো কেতিয়াও তুমি লাজ নক
অ, অ, নিশ্চয় নিশ্চয় ময়ো সেইটো ভাৱো। আৰু মইতো ভাবোঁ যে মই যেতিয়া বুঢ়া হ'ম, তেতিয়াও মই শিকিয়ে থাকিম। তেওঁ মোৰ মানে হেটো টো বস্তুতটো ভাল লাগে যে, মই শিকিয়ে থাকিম মানে। আ-আছে ন কিছুমান মানুহ? যে সেনেকে কয় মই তো ডাঙৰ হৈ গৈছো। মোৰ আৰু কি শিকিব আছে? এতিয়া সেইটো মানে বস্তুটো মোৰ ভাল নালাগে, তুমি ঠিকেই কৈছা যে যি যিমানে ডাঙৰ নহওঁক শিকাটো বন্ধ ৰাখিব নালাগে। গে সেইটো মানে মই ভাবোঁ।
সেইটোৱে তাকেই কথাটোৱে আৰু লগতে কি? মানুহ যেতিয়া নতুন বস্তু শিকি থাকে, তেতিয়া জীৱনটো জীয়াই থকাৰ আমেজটো বেলেগ যেতিয়া আমি যদি সকলো বোৰ যদি জানিয়ে ল'লো, সকলোবোৰ যদি বিছ বছৰতে আমি চাইয়ে ল'লো। তেতিয়াহ'লে আগৰ মানুহৰ গড় আয়ুস সত্তৰ বছৰ বা আশী বছৰ ধৰি ল'লো আমি আগৰ ষাঠি বছৰ বা বাকী বছৰ খিনি আমি কি? কৰি থাকিম, যদি আমি বিশ বছৰতে সকলো শিকি লোৱা বুলি ভাবোঁ। আমি সকলো বয়সতে শিকিব লাগি গিব তেতিয়াহে জীৱনতটো মানে বহুত বেছি নতুন, নতুন, নতুন বস্তুৰে ভৰি থাকিব আমি যদি মানে যদি সদায় একো নতুন নাপাওঁ শিকিবলে, তেতিয়াহ'লে চোন আমাৰ একো নাথা কিবয়ে আমি সদায় আমনি পাম জীয়াই থাকি।
উম, জীয়াই কোনো লাভে নাই, তাৰমানে সেনেকুৱা হয় বস্তুটো।
তাকেই। তুমি এতিয়া পিছে পঢ়া সম্পূৰ্ণ ভাৱে এৰি দিবা নেকি?
নাই, নাই। মই সেনেকেই মানে কৰি আছিলো কৰ্চ কেইটা। এনে ফ্ৰী, ফ্ৰী যিহেতু মই কৈছো পাৰ্ট টাইম বুলি। তো' সেইকাৰণে মই মানে ঘৰত আহি কিনে সেয়াই, ডিচটেন্স এডুকেশ্বন মানে কৰি আছোঁ, মানে সেইটো মোৰ অ, তাৰপিছত সেইয়াই অলপ কৰ্চ কৰি আছোঁ। সেইয়াই আৰু তান উম, উম, উম।
তোমাৰ হেয়া নাছিলে জানো? তুমি ইঞ্জিনিয়াৰিং কৰি আছিলা নহয়।
অ, সেইটো মানে বাদ দিলো, বাদ কিয় দিলো কাৰণ সেইটো মানে মই বেছি এটা স্কপ হোৱা নাই। ইমান কেইটা ইঞ্জিনিয়াৰিং মানুহ আছে বা মোতকেও ভাল আছে। ত' সিহঁতে মানে জবটো পাব, জব মাৰ্কেটত। ত' সেইকাৰণে মই কেইমাহ মানে বিচাৰি আছিলোঁ জবৰ কাৰণে। তাৰ পিছত নই নে নেপালো আৰু তাৰপিছত, সেইকাৰণে অলপ বেলেগ, বেলেগ পষ্ট বা ফ্ৰী-লেঞ্চাৰ টাইপে মই কৰি আছিলোঁ কাম কিছুমান পইচা ইনকাম কৰি আছিলোঁ। দেন মই মানে এটা পালো আৰু সেনেকে, যিহেতু মই অলপ কম্পিউটাৰত মানে ডি ডিপ্ল'মা আছিলে। এক্সেল চেক্সেল হওঁক বা সেইকাৰণে মই মানে ৰিছেপছনিষ্ট টো মানে লৈছো আৰু জব।
অ, ঠিকেই কৰিছা। তুমি সৰু দৰে সেয়া ফেশ্বনৰ সেইবোৰ কৰা নে এই যে কাপোৰ বনাইছিলা যে তুমি
অ'। এ নাই অ মই যে বহুত মন আছিলে। কিন্তু এতিয়া মন থাকাটো আৰু কৰাটো সেইটোতো মানে পচিবল নহয়। কাৰণ ফাইনেন্চিয়েল ষ্ট্ৰেইন ন হয়। মোৰ মই বহুত মানে আৰ্ট কৰিছো দেই ফেশ্বনৰ মানে কাপোৰ চ সেনেকে তাৰপিছত মই নিজে মানে কাপোৰ দি কিনে সেনেকে চাই কৰিছো এতিয়া কি কবা আৰু এতিয়া মানে এন পেমেন্টো মানে সেনেকুৱা নহয়। এ এনেকুৱাতো বহুত ল পইচাও লাগিব পঢ়িবও লাগিব ফেশ্বন ডিজাইন ত' সেইটোৱে আৰু উপায় নাই। আৰু জীৱনতটো যেনেকে যায় আৰু।
তুমি চিন্তা কৰিব নালাগে। তোমাৰ যেতিয়া পইচা সদায়তো তোমাৰ এনেকৈ নাথাকে। ভাল পাবা তোমাৰ পঢ়াও গোটেই শেষ হব। তেতিয়া তুমি আকৌ তোমাৰ সৰু সেই যিটো মন আছিলে সেইটো তুমি আকৌ আনিব পাৰিবা আকৌ তোমাৰ যেতিয়া নিজৰ পইচা হব তুমি নিজৰ ইচ্ছা কৰিলে আজিকালি কিমান বুটিক কিবা কিবি এইবোৰ খোলা থাকে নহয় বা এনেকুৱাও থাকে যত তুমি নিজৰ ডিজাইনছবোৰ তুমি বেচিবলৈ পাৰা মানে তেওঁলোকে তেওঁলোকৰ কাম টো হল বেচা কাপোৰ বোৰ মানুহ বেচাটো তেওঁলোকৰ কাম তুমি অকল ডিজাইনাৰ হিচাপে তুমি তোমাৰ ডিজাইনবোৰ বনাই দিয়াটোহে তোমাৰ কাম। ত' তেনেকৈ তুমি মানে বিচাৰিব পাৰা যেতিয়া তোমাৰ তেনেকুৱা এটা স্থিতি হব। ব আৰু জীৱনত।
উম উম। সেইটোৱে ভাবি ৰাখিছোঁ এতিয়ালৈকে ভাবা নাই বাৰু। বাৰু তুমি সেনেকুৱা পালে মোক দিবাচোন কন্টেক সেনেকুৱা। যদি বিচাৰে কিবা ঠিক আছে। সেনেকুৱা লাইক ফেচ উ, উ ষ্টাইল অ'।
ধিছো তোমাক কেনেকুৱা ধৰণৰ কন্টেক লাগে
এইটো বাৰু তুমি মই চাইছিলো তুমি কিহত মানে জিকিছিলা লাইক ক্ৰিকেটত ক্ৰিকেটত নেকি মই সেনেকুৱা কিবা এটা এৱাৰ্ড চাইছোঁ
আমাৰ মানে ইণ্টৰ ইউনিভাৰ্চিটি আমাৰ কম্পিটিচন আছিলে আম আমাৰ চহৰ খনৰ নে নহয় আমাৰ আচলতে গোটেই অ মানে ৰাজ্যখনৰে ইউনিভাৰ্চিটি বোৰৰ এটা কম্পি টিচন আছিলে আৰু তাতে বেলেগ বেলেগ ধৰণৰ খেল নাচ গান সক সকলোৰে প্ৰতিযোগিতা আছিলে তাৰে মাজত ক্ৰিকেটো এটা আছ ছিল মই আমাৰ ছোৱালী ক্ৰিকেট টিম টো আমি মানে আমাৰ মানে বিশ্ববিদ্যা লয়ৰ ফালৰ পৰা আমি প্ৰথম পুৰস্কাৰ পাইছিলোঁ ক্ৰিকেটত
ওৱাও মই সেইয়াই চাইছিলো নহয় মোৰ বান্ধবীকেইটাও কেইটাও মানে পুৰা মানে আপডেট দি দি আছিল হোৱাটছএপত ত মইও ভাবিছো বা এই চোন ভাল এইচোন মোৰ হেৰিও আছে চোন তুমিও আছা সেইটো মই ভাবিলো বা।
অ' ঠিকে মই ভাবিছো যে মানে যিহেতুকে আমি এবাৰেই মানে এইটো কম্পিটিচনটো বা যিটো প্ৰতিযোগিতাটো এনেকুৱা নহয় যে প্ৰতি বছৰে আমি এইটো ভাগ ল'বলে পাৰিম এবাৰেই মই কেপটেইন হৈছোঁ টীমৰ ত' মই জিকাইহে যাম যেনেকে নহওক। মই কৈ গৈছোঁ যে যেন একে নহওক যি নকৰিলেও সাৰ মানিব নালাগে।
অ' একদম। সেনেকুৱা থাকিব লাগে আৰু মেণ্টেলিটিটো।
অ' তাকেই তেতিয়া হ'লে ঠিকেই আছে তুমিও